হেল্ল'ও
কি কৰিছা?
এ আছো এনেই, তুমি?
ময়ো এনেই আছো। ওহ।
ইমান দিনৰ মূৰত মনত পৰিল।
তোমাৰতো মনত নপৰে সেইকাৰণে মই ভাবিলো ময়ে মনত পেলাই দিওঁ। নাই হোৱা নাই
বাকী খবৰ খাতি কি কোৱা
তোমাৰ মোৰটো ভালেই বাৰু তোমাৰ
অহ
মাহঁত ক'ত গ'ল।
মাহ'ত আমাৰ ঘৰত নাথাকে নহয় তোমাৰ মা হত ক'ত গ'ল।
আছে ঘৰতে।
অ' কি কৰিছিলা।
কিনো কৰিব মোবাইল চাই আছে আৰু।
অ' অ' আচ্ছা আচ্ছা।
আজিকালি জানাই আৰু। কোনো ক'তো নাযায় আৰু ঘৰতে চ'বে মোবাইলে চাই থাকে।
চবৰে হাতে হাতে মোবাইল আছে আৰু আজিকালি।
উম। কোনো ক'তো বহিও নাথাকে চবে মোবাইলতে ঘৰ। তে থাকিব। লাগে।
হু হু।
চবে কৈছো ঘৰতে থাকিব মোবাইলতটো চাই চাই কোনো ক'তো নাযায়।
হেৰি তোমাৰ কি বুলি কয় মানে হেৰ। বিজনেছৰ কথা ভাবি আছো। ছিল জানা।
তোমাৰ নেট। তক নাই।
অ' মানে নেটৱৰ্ক নাই নেকি। চচ। এতিয়া পাইছে নে। অ' মন মই মানে বিজনেচৰ কথা ভাবি আছিলো।
উম কোৱাচোন।
মানে মই ভাবি আছিলো এতিয়া ব্ৰইলাৰ ফাৰ্ম এখনে খোলো নেকি।
উম পাৰা যায় বাৰু।
পাৰা যায় উম। উঃ। এনেই ইতিয়া চোৱা কোম কোম্পানীবিলাকৰ পৰাই আনিম। তাত মানে আমাৰ ফাইদাটোও -ফাইদাটোও হ'ব অকণমান তাৰপাছ ত-নিজৰ খুলিম আৰু।
উম। ফাচতে কোম্পানীয়ে দিয়া ভেলাক খুলি
উম এনে তোমাৰ হেৰি ব্ৰইলাৰ ফাৰ্ম খোলাৰ ওপৰত যদি কিবা নলেজ আছে কোৱা। এনেকোৱা। হেল্ল'। উম। মাতে দিয়া নাই তাই। হেল্ল'।